কি কৰি আছে?
এইয়া অকমান বাহিৰতে কিন কিনিয়াকে বৰষুণ এজাক দিছে। তাকে বোলো অকমান তিতিবলেকে আহিলোঁ। যিহেতু অলপ ধেমেলীয়া মন।
তাকেহে। কিনো ক'ব আপোনাৰ এই বতৰটোৰ কথা, দিনত হলে আপোনাৰ ইমান ডাঙৰকে আপোনাৰ ইমান তিকা ফটা ৰ'দ।
এতিয়া আপোনাৰ সেই সন্ধিয়া লগা লগালগ মানে আপোনাৰ সেই বেপাৰৰ সময় কণতে বৰষুণ জাক গুচি আহে।
হয় হয় হয়। আৰু আজি মানে দিনতো এটা মানে এনেকে সৰুকে বনভোজ বুলিয়ে ক'ব লাগিব অঁ এইটো মানে আমি এনেকে, আপোনালোকে চিনি পাই হ'বলা। আমাৰ যিটো পঞ্চয়ৰ ভৰাল আমাৰ চৰাবাৰীত অৱস্থিত। অ, হয় সেইখনতে মানে আমি গ'লোহেঁতেন সেই গাওঁ। ভৰি মাংস আৰু এনেকে ৰুটিৰ সোৱাদ লবলে। আৰু কি তৃপ্তিৰ মানে এসাঁজ মানে দুপৰীয়াৰ এসাঁজ তেনেকে গ্ৰহণ কৰিলোঁ। তিনিখন শুকান ৰুটি। হয়, হয় তিনিখন শু শুকান ৰুটি আৰু লগত গাহৰি এবাতি কেঁচা পিয়াঁজ দিছিল আৰু খা খাই আহি মানে এনেকুৱা তৃপ্তি অনুভৱ কৰিলোঁ জিভাত মানে সোৱাদ মোৰ এতিয়াও লাগি আছে বুলি ক'লেও ভুল নহ'ব।
এই মোৰো একেই আপোনাৰ কি কব মানে উকা আহি আছে আপোনাৰ গাহৰি গাহৰি। কি আপোনাৰ শুস্ৰাদটো সেই মানে মই পাহৰিব নোৱাৰো খালি সেই, আপোনালোকৰ সেই ভাতৃয়ে সেই মানে যাবলৈ নাপালে অকনমান দুখ পালো বাৰু কিন্তু যিয়ে কৰক আপোনাৰ বাকী খাই খুব ভাল লাগিল। পিছে লাষ্টত হে আপোনাৰ সেই কেম্পা চেম্পা এটা লাগিছিলে নহলে মানে অকনমান হে অসুবিধা হৈ আছে এতিয়া।
ধৰা হয় মোৰো মানে অকণমান গেষ্ট্ৰিকৰ নিচিনা হৈ আছে সেইটো কাৰণে গধূলিকে মানে, ঘৰতে যিহেতু আমাৰ নেমুৰ অভাৱ নাই ঘৰতে নেমু আছে নেমু এটাকে, এচেপা মাৰি লৈ তাতে নিমখকণ আৰু চেনিকণ ছটিয়াই অকণমান মানে আমাৰ, শীতল পানী দি অকণমান মানে গুট গুটকে মাৰি দিছো তাৰ পৰা যি। এতিয়া মানে উগাই ওলাইছে তেতিয়াই মানে মোৰ অলপ, নিজৰে মানে মনতটো অকমান খোলা খোলা যেন লাগিছে। যিহেতু জানেই আপুনি গেষ্টিকৰ সমস্যাই বুকুখন হেঁচা মাৰি ধৰে মানে বহুত। নিজকে নিজে জ্বলা কলাই খাই যায় আৰু
হয় হয় বুজি পাইছো সেই মই তেনেকে আপোনাৰ সেই নেমু সকলকে আপোনাৰ নিমখ অকণ লগাই খালো। তেওঁ আপোনাৰ সেই পেটটো অকমান মানে গধুৰ গধুৰ লাগিয়ে আছে। বাকী হেৰি কথা এটা শুনিছিলো কালি।
হয় কওঁকচোন।
হয় মানে আপোনাৰ কালি হেনো ভাতৃৰ লগত মানে কিবা। অকনমান তেজেং এটা হ'ল মাকে হেনো দুই তিনি চৰ মাৰিলে। সেই কাহিনীটো কি আকৌ মই ভালকে আপোনাৰ গম পোৱাকে নাই নহয়। বোলো আপোনাৰ লগতে কথা, কথোপকথন কৰোতেনে সুধিম তেনেকে বুলিহে ৰখি আছিলো।
হয় হয় কাহিনীটো মানে অকমান। জটিল কালি মানে কি হ'ল এনেকে ৰাস্তাতে আমাৰ ঘৰৰ ওচৰ এনেকে দাদা এজনক, মানে মই কিবা অলপ বাৰ্তা লাভ কৰি আছিলোঁ।
হয় হয়।
আৰু মোৰ ওচৰতে মানে ভাই ভাতৃ আছিলে মোৰ আৰু সি মানে এটা হাত চিগাৰেট এটা লৈ হুপি হুপি ৰা তাত ঘূৰি ফুৰিছিল ত পা মোৰ মানে এনেকে ঘৰৰ মা আৰু দেউতা মানে চোতালতে আছিলে অকমান মানে, গোন্ধ পাই হবা অহা পেলাই তাৰ হাতত মানে চিগৰেটো হুপি থকা দেখিলে সি। তাৰ পিছত আৰু তাৰ চুলিত ধৰি এনেকে চোচৰাই আনি ৰাস্তাত পেলাই লৈ মানে। ঠাঁচ ঠাঁচ একদম দুখন গালত মানে সাত আঠটামান চৰ দিলেই নহয় মাৰি। তাৰপিছত আৰু মাৰ, মাও অলপ মানে দুখ হোৱা নিচিনা হ'ল মৰি থাক ম কিবা কৰিম এনেকুৱা ধৰণৰ কিছুমান দুখ কৰি পেলাই মানে ঘৰলৈ গুচি গ'লগে।
হয় হয়।
তাপা মানে মোৰ ভাতৃয়ে অলপ মানে দুখ কৰিছে যিহেতু মাকে, ইমান চৰ-টৰ নামাৰে বা মাৰপিট নকৰে। তাৰপিছত সি মানে এনেকে তাৰ বিচনাত আৰু শুই আছে। ও কান্দি কাটি তাৰ পা মায়ে আনি পেলাই মানে ভাতৰ কাঁহীখনে ভাত খাবলৈ দিব বুলি ক'লে। তাৰছত সি ক'লে ভাত চাত নাখাও মই। মায়ে কৈছে তুমি জানা মোৰ ডায়েবেটিছ থকা মানুহ। মই টেবলেট খাই দিলো মানে ঔষধ খালো তাৰ পিছত এতিয়া মই ভাত নোখোৱাকে থাক, থাকিলে মোৰ অসুবিধা হ'ব মোৰ শপত তুমি ভাত খাব লাগিব।
হয়।
সি নাখাও নাখাও কে তেনেকে মায়ে জোৰ জবস্তি ভাতকিটা মানে দুইটাই লগতে ক'লে বিচনাতে বহিলে। তাৰ তাৰপিছত আৰু সি একদম কান্দি কাটি মানে অকমান অভিনয় কৰাৰ নিচিনা কৰিছে যিহেতু মা ওচৰতে আছে। মাকে পিটিলে।
হয়, হয়।
মাক আহি তাৰ মানে এটা মেমজলকীয়া আছিলে। সি কনাই কান্দি থকা মাজতে মানে অভিনয় দেখুৱাবলৈ সেই মেম জলকীয়াটো মাৰ কাঁহীৰ পৰা বুটলি লৈ গোটেইটো মানে একে চোবাতে আদায় কৰি থৈ দিলে। তাৰছত মায়ে কৈছে তাৰছত মায়ে কৈছে অ তুমি চোন মোৰ কাঁহীৰ পৰা জলকীয়াটো লৈ খাই পেলালা। মোৰ মানে সেহেঁত দুটাৰ মানে সৈ অভিনয়বোৰ দেখি মানে এনেকুৱাই উত্তপ্ত এটা খং উঠিছে। মোৰ এনেকুৱা লাগিছে দুইটাকে উলিয়াই থৈ থৈ দিও নেকি ঘৰৰ পৰা বাহিৰলে। এনেকুৱা ধৰণৰ বাও অভিনয় কৰে নে মানুহে?
হয়, হয় মই বুজি পাইছো। যিহেতু কালি আপোনাৰ বতৰটো সেই উত্তপ্ত, আপোনাৰ সেই ৰ'দ ছাটি যেনেকে দিছে তাতে সেই আপোনাৰ সেইখন ভাওনা আৰু সেই ঘৰৰ সৰুজন হৈ এনে এটা পদক হাতত লবও নালাগিছিলে দেই। বাকী মাকে ভালেই কৰিলে বাৰু দুই, তিনি চৰ লগালে। মোৰ মতে সেই গোটেই ৰাতিটো যদি সেই ৰাস্তাত বান্ধি থ'লেহেতেন বা আঠুকঢ়াই থ'লেহেতেন মই বেছি বেছি ভাল হ'লহেতেন। কিন্তু আকৌ মায়েকে পুৰা উল্টাই ভাতহে খুৱালেগে বুলি আপুনি ক'লে। বাকী সেই জলকীয়া খাই চাগে ৰাতিপুৱা পায়খানাগাৰতহে চাগে আচল মজাটো পাইছে সি। সেইফালে চাগে গৈছে পোহপুৰীয়া, হয় যিহেতু সেই পেট টো আপোনাৰ সেইটো সেয়া। সেই গতিকে মই গম পাইছো কি হৈছে বাৰু তাৰ অৱস্থা। টো বাকী সে বিছ আজি শাসন কৰিছে হবলা। সেইটো কাৰণে আজি সেয়া আমাৰ লগৰ সেইয়া খানা দিলেও যাবলৈ নিদিলে নহয়।
হয়, হয় মানে ঘৰৰ পৰা এনেকে ওলাবলৈ মানে ইমানকে অলপ বাধা বিঘিনি দিছে। হ'লেও এতিয়া মানে মাহঁত শোৱাৰ সুযোগ লৈ পেলাই অকমান ৰাস্তাতে এনেকে মোৰ ওচৰতে আহিছে, অকণ ৰখি আছেহি। হ'লেও হ'বলা আজি-কালি কুকুৰৰ নে চিধা নহয় নহয়। লাগিলে ঘিউ দি আপুনি পুতি থওক গাঁতত।
সেইটো সেইটোতো একদম একদম সঁচা কথা। বাকী ভালেই কৰিছে বাৰু দেই সেই শাসন অকণমান কৰিব লাগে। যিহেতু এতিয়া কালি সেয়া ইমান উত্তপ্ত পৰিস্থিতি। ওচৰ-চুবুৰীয়াও অকমান কাণ কৰিছে কথাটো। সেই ময়ো আকৌ আগফালে বহি থাকোতে নে শুনিলো চিঞৰ-বাখৰ। আকৌ আপোনাৰ সেই থাপ থাপ পিটিছে মই শুনিছোটো। বৰ দুখ লগা দেই পৰিস্থিতিটো সঁচাকে। মই শুনি ভাবিছো কোনোবা এটাক পিটিছে। এতিয়া কাক পিটিছে মইতো গম নাপাও। তাৰ পাছত আ আপোনাৰ সেই মই আহিলো আপোনাৰ ভোলা বৰাহঁতৰ ঘৰলে সে তামোল এখন খাওঁ বুলি ভাতকেইটা খাই, তাৰ পাছত সেই ভোলা বৰাইহে মোক কাহিনীটো ক'লে বোলে এ এনেকুৱা এটা কথা নহয়। তাৰ পিছত মই বোলো নহয় এই লোকৰ কথা তেনেকে বিশ্বাস কৰিব নোৱাৰি। ভোলা বৰাহে কৈছিলে বাৰু তেখেতো উপস্থিত আছিলে বুলি কিন্তু মই বোলো সেয়া আপোনাৰ মুখৰ পৰা জানিলেহে গম পাম আচল কথাটো কি সেইটো কাৰণেহে আক আপোনাক সুধিলোঁ বেয়া চেয়া নাপাব।
এই বেয়া চেয়া বোলিনো কব লে কি আছে সত্যতো সত্যই কেতিয়াও লুকাই নাথাকে। আও মানে মাকেও মাত আমাৰ মায়েও মানে কি হয় বয়স সৰু থাক আপুনি শাসন নকৰিলে এতিয়া হয়তো হাত হাতত মাদক দ্ৰব্য বা এনেকুৱা ধৰণৰ কিছুমান নিচাজাতীয় হাত দ্ৰব্য হাতেৰে ল'লে এতিয়ানো শাসন কৰি কি পাব। কাৰণ এবাৰ সেৱন কৰাৰ পিছত হয়তো সেই সোৱাদ
হয়, হয়। হয় -হয় মই বুজি পাইছোঁ সেই সৰু পাই অকনমান শাসন কৰি সেই বস্তুবোৰৰ পৰা দূৰত ৰখাটোহে কথা। যিহেতু সেই ইমান সৰুতে এতিয়া তাৰ সেই আপোনাৰ শৰীৰটো অকনমান পয়া লাগি গৈছে। গতিকে সেই পয় লগা অৱস্থাত আপোনাৰ যদি এই ভালকে যদি এইটো আচ শৰীৰটো যতন নলয় তেন্তে আপোনাৰ সেই আৰু কম বয়সতে সেই ডাঙৰ ল'ৰা -সৰু ল'ৰাৰ নিচিনা আৰু যাবগৈ লাগিব।
হয়-হয় সেইটো কাৰণে এইবিলাক মানে নিচা জাত তেওঁ বস্তু মানে সৰুৰ পৰাই সেৱন কৰিব নালাগে আৰু যিহেতু মানে তেখেত ত' বয়স কম এতিয়া মোৰ ভাতৃৰ বয়স মানে ওঠৰ বছৰ হোৱাই নাই। এতিয়াও সোতৰ বছৰে হৈ আছে আৰু তেখেতে মানে ধৰা বহুত সৰুৰ পৰাই মানে এনে এনেকুৱা কিছুমান বস্তু মানে অভ্যাস হৈ গ'ল আৰু হয়তো তেখেতৰ এই স্বভাৱটো কেতিয়াও নাযাবও। আৰু সেই বিষ বিষয়ে ময়ো ইমান মাত নামাতোঁ কাৰণ কিয়নো মাহঁতে যেতিয়া লৰাব পৰা নাই মইনো হয় কি কৰিম।
হয়- হয় -হয় সকলোৰে আপোনাৰ সেই নিজৰ জীৱন নিজৰ কথা বুলি এষাৰ কথা আছে নহয়। অ, গতিকে নিজৰ জীৱন যেতিয়া নিজেই গঢ়িব লাগিব, নিজেই ভাঙিব লাগিব। আপুনিটো তাত আৰু কৈ লাভ নাই যিহেতু আপুনিও সেই মানে নিজৰ জীৱনটো লৈয়ে যুঁজ যি আছে গতিকে লোকৰ জীৱনৰ ফালেনো আপুনি কি চকু দিব
হয়-হয় নিজৰে মানে জীৱনত যিবোৰ কেনা লাগি আছে আৰু লোকৰ ফালে মাত ভাাবিবলৈ গ'লেও হয়তো দুষাৰমান কথা শুনিবলগীয়া হ'ব সেইকাৰণে মানে নিজৰবোৰত মন দি আছো লোকৰবোৰত মানে নিজৰ ভাতৃ হলেও ঘৰৰ মা হলেও বা দেতা হলেও মানে কথাত মই মাত মাতিবলৈ যোৱা নাই কাৰণ মুখখন ম নিলে মানে মই কিছুমান মানে আহ কথা শুনিবলগীয়া হ'ব।
হয়- হয় মই বুজি পাইছোঁ বাকী সেই আজি আকৌ সেই ওলাই চাওঁ তুমি হেই আপোনাৰ সেই আগৰ গৰাকী আনিছিলে যে সেই গৰাকীক দেখিলোঁ নহয়। আপোনাৰ সেই জুম বান্ধি কিবা কথা আলোচনা কৰি আছিলে। তাকেহে ভাবিছোঁ দেই। আহ, তাই মানে অকমানো জ্ঞান অহাই নাই তাই মানে একেবাৰে আপোনাৰ সেই কি বুলি কয় এই অজ্ঞানী ছোৱালী। এই অতৰখন হোৱা। পাছত এই হাঁহি ফূৰ্তি কৰি তেনেদৰে আপোনাৰ এইটো বৰ কিবা লগা পৰিস্থিতি কিন্তু দেই।
হয়-হয় মানে মোৰো চকুত নপৰা নহয় মই আঁতৰৰ পৰাই লক্ষ্য কৰিছিলোঁ। তাৰ পিছত মানে মোৰ তেখেতলে চাবলৈ মানে সাহস নহলে মোৰ নিজৰ কৰে মানে লাজ লগাৰ নিচিনা হ'ল এইকাৰণে এইকাৰণে মানে মই তেখেতলে এবাৰো ঘূৰি ঘূৰি নাচালোঁ। আৰু তাই মোৰ লগত মানে কি যিবোৰ কৰিলে আপোনালোকে হয়তো জানে ভালকে? আৰু ইমানবোৰৰ পাছত হয়তো তাইক হে লেলে খেতেও মানে নিজকে ভুল বুলি বিবেচনা কৰিব লাগে বা মোৰ ওচৰত হয়তো সৰু হোৱাটো উচিত কিন্তু এইবিলাক মই সকলোবোৰ মানে ভগৱানৰ ওপৰত এৰি দিছো ভগৱানে এটা সময়ত মানে এইবিলাকৰ উচিত মূল্য দিব তেখেতলোকক।
হয়-হয় নিশ্চয় এই আজিকালি আপোনাৰ সমাজখন এনেকুৱা হ'ল। আপোনাৰ সেই দহ শতাংশ ছোৱালী বা সেই দহ শতাংশ আপোনাৰ ল'ৰা মানুহে সেই আপোনাৰ কিছুমান এনেকুৱা নকৰিবলগীয়া আপোনাৰ কাম কৰে। পি বেতাৰ ফলত আপোনাৰ সেই গোতেই আপোনাৰ গোটেই মানে অঞ্চল, টোৰে হওক বা গোটেই আপোনাৰ মতা গোষ্ঠীটোৱেই হওক বা মাইকী মানুহখিনিয়ে হওক আপোনাৰ সেই বদনামী হ'বলগীয়া হয়।
হয়- হয়- হয়- হয় আৰু আৰু মানে চাবলৈ গলে মানে ভুল চবৰে থাকে ল'ৰাও থাকে ছোৱালীও থাকে যিহেতু। আৰু এ এটা মানে সম্পৰ্ক ৰাখি ল'বলৈ হ'লে হয়তো এটাৰ ফালৰ পৰা যিমান চেষ্টা কৰিলেও মানে সেইটো সম্ভৱ নহয়। ময়তো দুয়োজনৰ ফালৰ পৰাই মানে সম্পূৰ্ণ চেষ তা কৰিব লাগিব আৰু হয়তো সেই যুদ্ধখন বা সেই প্ৰেমৰ যিখন আমাৰ মিলন আ হৈছিল সেই সম্পৰ্কটোত মানে মোৰ ফালৰ পৰা ধৰক মই পূৰ্ব মানে অপূৰ্ব চেষ্টা কৰিছিলোঁ বা অপ্ৰায়ণ চেষ্টা কৰিছিলোঁ তেকে আপোনালোকে হয়তো জানে তেখেতক মই দুবাৰকে আনিছিলোঁ তে তাইক। মোৰ জীৱনৰ বাবে মোৰ ঘৰত এ ডাঙৰ বোৱাৰী হিচাপে। কিন্তু তাই মানে সেইবোৰৰ মূল্য বুজি নাপালে আৰু তাৰ কাৰণে মই কাৰুদ্ধও হ'বলগীয়া হ'ল।
হয়-হয় আচলতে এইটো এটা হয়-হয়। আচলতে সেইটো এটা আপোনাৰ জীৱনৰ ডাঙৰ এতিয়া আপুনি ভুল বুলি অনুতপ্ত কৰি আছে। যিহেতু ইমান এটা ডাঙৰ সিদ্ধান্ত আপুনি লৈ আহ, ইমান খিনি মানে কষ্ট কৰি আপুনি হয়তো আমাৰ সেই বুজনি নুশুনি আপুনি সেই ভুল কৰি পেলালে বুলিয়ে ক'ব লাগিব এতিয়া যে কিয়নো মানে এতিয়া যিহেতু তাই এতিয়া বেলেগৰ প্ৰেমত পৰিলে কিন্তু আচলতে সেইয়াই মানে আপোনাৰ এতিয়া কি বুলি ক'ব এতিয়া তাইৰ কাৰণে আপুনি এনেকে বুলিও কৈ দিব পাৰে যে সকলো ছোৱালী বিলাকে একেই কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। আচলতে এতিয়া আপুনি চাওক তাই কাৰণেই মানে আপোনাৰ গোটেই জীৱনটোয়ে ধ্বংস হৈ গুচি গ'ল।
হয়- হয়-হয়
হয় এতিয়া আপুনি পিছে বিয়া বাৰুৰ কথা কিবা চিন্তা আকৌ কৰিছেনে?
বিয়া বাৰুৰ কথা এতিয়ালৈকে তেনেকে মানে চিন্তা কৰা নাই হ'লেও মানে সামাজিক মাধ্যম ত এনেকে এজনী ছোৱালীৰ লগত চা -চিনাকি হৈছো। ভাল বেয়া সকলোবোৰ ধৰক তেখেতৰ লগত আমি সমালোচনা কৰিছোঁ কাৰো মানে এনেকে পাতিছো কথাবিলাক আমাৰ জীৱনৰ এনেকে তাইৰ ভাল লগা বেয়া লগাবোৰ বা মোৰ ভাল লগা বেয়া লগাবোৰ।
হয়- হয় হয়-হয় মই বুজি পাইচুৰ এনেদৰে আপুনি লাগি থাকক আৰু। হয় মানে